অ' নম
অ' নমস্কাৰ এতিয়া পাটবেলা হয়-হয়, নমস্কাৰ-নমস্কাৰ এতিয়া যেতিয়া উম' উম' উম' নদীবিলাকত যেতিয়া জাবৰ-জোথৰ পেলাইছে অজস্ৰ জাৱৰ-জোথৰ পেলোৱাৰ ভিতৰত মানে তোমাৰ বায়ুতো, পানীতো প্ৰদূষণ হৈছে-হৈছে। হৈছে, তাৰ লগতে মানে অ' তাৰ লগতে মানে তোমাৰ নদীটো নদীৰ দৰৰতো মানে গভীৰতা টো কমি গৈছে। গভীৰতা টো কমি যোৱাৰ ফলত মানে পানীতো যেতিয়া ওফন্দি যায় তোমাৰ, পানীতো ওফন্দি গ'লে বহলিব ধৰে বহলিব ধৰাৰ লগে-লগে সোতটো বেছি হয়, কাৰণ মানে সোতত-সোতত মানে সেইকাৰণে মানে তোমাৰ হেৰি হৈ গৈছে। মানে গৰা খহনীয়াটো যে, গৰা খহনীয়াটোও বেছি হৈছে। গৰাখহনীয়াটো বেছি হোৱাৰ ফলত মানে ওচৰ মানুহবিলাকতো নষ্ট হ'বই।
হয়।
যদি খাল, বিল বিলাক যদি পুতি পেলাই, যদি মানুহে যদি ঘৰ বনাই, সেই খাল বিলাক আগতে আগতে বানী বচি বাঢ়ি গলে খাল যদি বিছটাও। বিছ তাতো যদি পানী ভৰে।
হয়।
তোমাৰ মানে নদীখনৰ পানীতটো কিমান কমি যাব দিয়াচোন। এতিয়া যদি সেই। বিশটা বিশটা খালত যদি তোমাৰ মানুহ হৈ যাইছো।
হয়।
হেল্ ' তুমি কত আছা তুমি ছাগলী মাত শুনি আছো তোমাৰ। অঁ।
মই শুনি আছোঁ শুনি আছোঁ।
অ সেই মানে সেইকাৰণে মানে তোমাৰ এতিয়া পানীতটো ভৰ্তি হৈ যোৱা এতিয়া নোযোৱা হ'ল। আৰু লগতে খু। টো কাৰণে বৃদ্ধি হৈ গৈছে চব সে কাৰণে ভাগি চাগি লৈ যায় হয় অ।
পানীত তোমাৰ সেইবোৰ মানে জাৱৰ জোঁথৰবোৰ পেলোৱাৰ ফলত পানী আচলতে প্ৰদূষিতটোন হৈছেই। তাৰ উপৰিও তোমাৰ মানে কি হৈছে,। পানী বিভিন্ন প্ৰকাৰে মানে দূষিত হৈছে তাৰ উপৰি তোমাৰ কি হৈছে পানীত তোমাৰ কি হৈছে। তোমাৰ মাছ কাছৰ যিবোৰ আছে তোমাৰ সেইবোৰ তোমাৰ মৃত্যুৰ মুখত পৰিব লৈছে আজিকালিচূণ। আগতে আমি যেতিয়া সৰু সৰু আছিলো ককাহাতৰ দিনত যেতিয়া আমি যেতিয়া সৰু আছিলো। তেতিয়া ককাহঁতে মাছ ধৰি ধৰি আনে চব আমি লোকেল মাছ খাবলৈ ক্ষয়। খম হৈছিলোঁ কিন্তু আজিৰ দিনত তোমাৰ তেনেকুৱাও নহয়। আজিৰ দিনত তুমি চব খা খাৰ জাতীয়া মাছ খাবলগীয়া হৈছে। বা চালানী মাছ বুলি যি কয় সেই মাছ যুক্ত মাছ খাবলগীয়া হৈছে যাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ হৈছে। আগতে আচলত। তে জাল এখন পেলালে নদীত মানে জাল এখন পেলালে নদীত মানে তোমাৰ মাছ তোমাৰ এক কেজি। অজস্ৰ মাছ তোমাৰ উঠি আহিব বিভিন্ন ধৰণৰ তোমাৰ ৰৌ বৰালি। ৰৌ বৰালি তোমাৰ কাৱৈ হয়।
ই যে আমাৰ মাহঁতৰ দিনত মানে আৰু মাহ। ত মা কক ককা মানে বাপেক হটে বা মা মা ককাই হটে। কি কৰে জানা ৰাতি ৰাতি ধুনীয়াকে জাবৰাং লৈ পেলাই যায়।
হয়।
এতিয়া হেৰি চাকি লৈ পেলাই মাছ ধৰিব যায় টৰ্চ লৈ পেলাই মাছ ধৰিব যায়। মানে টচ টো মাৰ দিয়াৰ লগে লগে। ডাঙৰ অ দহ মাছ বিলাক কাষলৈ আহি যায় জাবৰাং পাত মাৰি দিয়ে। ডাঙৰ মাছৰ পিঠিত বা মাছৰ পিঠিত মাছত মাৰি দিয়ে তেতিয়া। সেই মাছতটো যাব নোৱাৰে কিন্তু আজিকালি তুমি যাবাচোন। মাছটো কমকে ওলাইছে আৰু পুখুৰীত যোনবিলাক মাছ বিক্ৰী কৰিছে সেইবিলাক মাছত। মানে মানুহে সোনকালে ডাঙৰ হওক বুলি ইউৰিয়া দিয়ে। কিবা কিবি দিযে চাবাচোন। ইউৰিয়া বেছি দিয়ে দেই মাছত ইউৰিয়া বেছি দিয়ে। সেইবাবে মানে সেই মাছটো জল সোনকালে ডাঙৰ হয়। ডাঙৰ হোৱাৰ ফলত মানে সেই মাছটো যদি বিক্ৰী কৰি দিয়ে।
হয়।
মানুহৰ ত। সেই ইউৰিয়া ফলতো এনেইতো ধান চাউলত ভাত চবতে। তেনলে চবতে তুমি ৰাসায়নিক বস্তু বিলাক খাই থাকা দিয়াচোন। ভাল বস্তু বিলাক খাব নোপোৱাই অ তাৰে যদি তুমি ইউৰিয়াটো আকৌ যদি সি মাছ মাছ মাংসোটো পোৱা যদি কণীটো যদি পোৱা কেনেকে হ'ব সেই বেমাৰ হবই মানুহ বিলাকত আৰু মই মানে মই মানে লোকেল কণী বুলি কিনি আনিছিলো দেই লোকেল কণী বুলি কিনি আনিছিলো কণীটো বাকলিটো আঁতৰালে তোমাৰ বাকলিটো ধুনীয়াকে আঁতৰি যায় হয়নে?
হয়।
কিন্তু আজিকালি কণী বিলাক হতৰ মানে কি কৰে মানে ব্ৰইলাৰ বিলক বা মুৰ্গী বিলাক হতক মানে য'ত বয়স হোৱাই নাই তাৰ ভিতৰত মানে বেচি চেচি দি সোনকালে কণী পৰাবৰ কাৰণে মানে দিয়ে সোনকালে কণী পৰাই দিয়ে। বয়স অথচ হোৱাই নাই তাৰ ভিতৰতো মানে সোনকালে কণী পেলাই কণী পাই মানে পাৰিবস মানে এটা দিয়ে আৰু।
হয়।
তাক কণী সোনকালে কণী পাৰ ভিতৰত মানে সেইবিলাক মেডিচনৰ জোৰতহে কনী পাৰিছে।
মেডিচিন তোমাৰ মানে বিভিন্ন ধৰণৰ মেডিচিন তোমাৰ এইবোৰে আচলতে শৰীৰত বহুত ধৰণৰ অপকাৰ কৰে ন?
অ সেইটো কাৰণ তাৰপিছত কনী টো যেতিয়া পাৰিলে কণীটো পাৰ পিছতটো সেইটোতো সৰু ব্ৰইলাৰ বা মুৰ্গীৰ কণী ন?
হয়।
ব্ৰইলাৰটো বা মুৰ্গীটো সৰুয়ে হয় আছিলে কিন্তু কণী বেছি জোৰত পাৰি দিলে হয়।
পাৰি দিলে পাৰি দিলে।
অ এতিয়া মানে সেই কণীটো কেনেকুৱা জানে কণীটো তুমি বইল কৰি পেলাই আঁতৰাবা তোমাৰ বাকলিটো নেৰে বুজিছা নে বগা বগা বাকলিটো যে।
হয়।
সেই ওপৰৰ টান বাকলি টোৰ লগত একেলগে এৰি যায় মানে চবলা চবলকে এৰি যায়।
হয় হয়।
এই হাঁহ বাকলি যেনেকে হাঁহ কণী বাক বাকলি যেনেকৈ অঁতৰাবলৈ টান তেনকাকে মানে আজিকালি ব্ৰইলা মুৰ্গী কণী আৰু কইলাৰ কণী মানে এইবিলাকো তেনেকুৱা হৈছে। মানে আৰু বহুত মানে কিবা দুৰ্নীতিৰ দিন আহিছে মানে আৰু তোমাৰ। পইচা হ'লেও তোমাৰ কাম নাই।
হয় হয়। মানে হয় তেনেকুৱা মোৰ মানে ফোনটোৱে বৰ দিগদাৰ দি আছে মানে ঘৰৰ পৰা ফোন মাৰি আছে মানে আলহী আহি পাইছে নেকি।
বুজিছ, দিয়া তুমি কোৱাচোন তোমাক কথাটো শেষ কৰিলও বাৰু।
অ অ তুমি তুমি এতিয়া গৰু নিবলৈ আহিছোঁ কৈছা নে ছাগলী নিবলৈ গৈছা?
নাই মই তোমাৰ মানে ছাগলী নিব আহিছিলো হয় কোৱা, কৈ থাকা কৈ থাকা। কোৱা। হেল্ল'। হেল্ল'।
হেল্ল'।
অঁহ।
ছাগলী জনি কেইটামান পোৱালি আছে। হেল্ল'। কোৱা চোন ছাগলী কেইটামান পোৱালি আছে।
আমাৰ, দুটা।
দুটা। মতা নে ছোৱালী? ল'ৰা নে ছোৱালী?
তোমাৰ হেৰি অ'। উ, উ। দুটা তোমাৰ মতায়ে দিয়া।
নটা। অৰ তোমাৰলোকৰ চকটনি নিচোন বোলে তোমালোকৰ ছাগলী কেইজনী আছে? মানে এজনী চোন বোলে ওচৰৰ মাহীক দি দা বুলি কৈছিলা।
হয়, হয়। নাই দুজন চাৰিজনী আছিলে, এজনী দিলো আৰু তিনজনী আৰু এজনী বেলেগ কাৰোবাক দিলোঁ আৰু এজনী আছে, ঘৰতে আছে আৰু দুজনী ঘৰতে আছে।
আচ্ছা। মই ভাবিছো, দুইজনী ছাগলী যদি দিলাই যে ছাগলী ক'ব ক'বা আহিল।
না, না। দিয়া নাই।
অ, দিয়া। বাকী এতিয়া কি কৰি তুমি এতিয়া। ছাগলী নি কৰি কি কৰিবা
অ, ছাগলজনীকে চৰাই আছো মানে তোমাৰ পথাৰতে মানে ধাপ' বন আজিকালিটো নোহোৱাই হৈছে ন'। বৰো যিহেতু বৰষুণৰ পৰিমাণটো যি কমি গৈছে আৰু পথাৰত আজিকালি মানে তোমাৰ মা মাটিৰ পৰিমানটোও কমি গৈছে, চবে ঘৰ দুৱাৰ বনাই শেষ কৰিছে। এ মানে ঘাঁ-বনো তেনেকে নোহোৱা হৈ গৈছে, সেইবাবে মানে কি হৈছে মই মানে ছাগলজনী কি গা-গছৰ পাত-চাত তেনেকে বুটলি-বুটলি খুৱাই থাকিবলগীয়া হয় আৰু। বুইছ'।
আমাৰ কিন্তু একদম মানে ওখ ওখ অখুপামান বন আছে দেই। তুমি আমাৰ ইয়াত বহা আনিব পাৰিলে হয়।
হয়, হয়।
ইমান বৰন আছে, তুমি মানে কি ক'বা আৰু।
হয়, হয়। বন অলপ লাও লৈ আহিবা নহ'লে, কাটি পেলাই।
হেহ, মই এইবিলাক কেনেকে কৰো গৈ তুমি?
নাই, ধেমালি কৰিছোঁ ধেমালি কৰিছোঁ। হয়, মানে আচলতে তোমালোকৰ ঘৰত থসে। তোমালোকৰ সেইখিনি জাগাত ফাছত তোমোলোকৰ ঘৰতে আচলতে গৰু ছাগলী নাই ন'? সেইবাবে কি হৈছে তোমাৰ মানে ঘাঁহ চাহ ইতা বেলেগ বেলেগেহে আহি পেলাই চাগে এ তোমালোকৰ চোতালত এৰাল দি থৈ যায় হ ন'?
সেইটোতো হয়েইটো মানে কি জানা তুমি নিজৰ ঘৰত যে তিয়া মানে বন বা হেৰি হ'ব শাক পাচলি হ'ব।
হয়।
তোমাৰ মানুহে যেনেকে মানে খাবলৈ অমোৱাই, সেই ঠিক তেনেকে মানে তোমাৰ জীৱ-জন্তুৰো সেই একেই হয় বুজিছা।
হয়, হয়।
মানে ড'গ, প্ৰথম দিনাখন দেখি পেলাই তুমি প্ৰথম দিনাখন আনিলা নহয়। বা গৰুজনী বা চাকজনী, প্ৰথম দিনাখন প্ৰথম দিনাখন দেখি তুমি তোমাৰ হামোলা-হামূলিকে খাব।
হয়।
তাৰপিছতে তোমাক তাতে ৰখি থাকিব মানুহকেইটালৈ চাই থাকিব, বেলেগত দিব লাগিব দেই। সিহঁতে সেয়া বন নাখায় আৰু হৈ গ'ল। এতিয়া যিমান বন-চন হৈছে মানে অ যিমান বন-চন হৈছে মানে সিমান শামুক লাক জুক-তোক বেছি হৈছে, অত্যাচাৰী।
হয়।
শামুক সাপ এইবিলাকৰ অত্যাচাৰ বেছি হৈছে কিন্তু আগতে মানে চীনা বা। চীনা হাঁ পোহা গৈছিল শামুক বিলাক মানে। একদম বাৰীখনত দুবছৰ মৰ কথা নাইকিয়া কৰি দিছিলে। ইমান ইমান মটা। শামুক শামুক আৰু কেন জুলুকা নাইকিয়া হৈ গৈছিলে চব।
হয় হয়। এতিয়া এতিয়া আছেনে নাই।
হা।
এতিয়াও আছেনে নে নহয়।
এই চীনা হাঁহে পানীত না পানীত না সাঁতোৰে বুলি পানীত এনেকে হেৰি নকৰি। বুলি মানে লৈ অনা গল তাৰ পিছত মানে থাকিল।
হয়। সেইটো হাঁহটো খাই খাই ন চীনা হাঁহ।
অ চীনা হাঁহ খাইো তাৰপিছত মানে ৰবা দুবছৰ মানৰ পিছত। তো সিহঁতেটো উৰি উৰি পেলো সিপাৰ পালে গ বুজিছা নে বহুত মানে। এডৰা দলনি।
উম বহুত উৰিব পাৰে নেকি।
অ উৰিব নোৱাৰে বুলি পালো তাৰপিছত উৰি বহুত উৰি গ'লচোন।
অ মানে এইবোৰ মানে এই পাখিটো অলপ কাটি কাটি দিব লাগে বুজিছা।
সেই পাখিকটা আছিলে বহুত ডাঙৰ পিছত কেনেকে কৰিব পাৰে চব মানে উৰি গ'ল গ। তাৰপছত দুইোটা উৰি গ'ল। মানে আমাৰ নদীত মানে যোনবিলাক মানে হাঁহ আৰু মানে হাঁহ থাকে সেইবিলাক মানে। অ কিছুমান মানে বদমাছ মানুহ থাকে ন মানুহ বিলাকতে মানে। অ খাই খাই পেলাই সেইকাৰণে আমি মানে চীনা হাঁহ সানিলোঁ। পাতি হাঁহটো বাদ দিয়ে এতিয়া পাতি হাঁহটো। নিচিনা মানে চীনা হাঁহু বেছিহে উৰিব পাৰে। এ কি কবা আৰু মানে ত বেছি দিলো ক।
আমাৰ ঘৰৰ মানে এইয়া গুণ্ডা কেইটা আহি পাইছে আহ চিঞৰি আছে।
অ আমাৰ ওচৰ মানুহে এঘৰত সাপ ওলাইছে চাগে বুজিছা বাথৰুমত।
অ কি সাপ।
ভেটি হ'বলা।
অ এতিয়া আ গ উম আছে নে খেদিলে নে নাই।
জানো হুলস্থুল লাগি আছে জংঘল আছে। আমাৰ ঘৰত বেছিকে সোমাইছে সিহঁতৰ ঘৰত।
হয়।
আমাৰ মানে এনেকুৱা এনেকুৱা এনেকুৱা জংঘল হৈছে তোমাৰ মানে এ দুটা মানুহ। এটা মানুহ বেছিহে হ'ব চাগে তোমাৰ সাত আঠ ফুট মানলৈকে জংঘল হৈছে মানে ইমান ও। হ হ।
হয় হয়।
হয়।
হয় হয়। উই।
অ দিয়া হ'ব।